অঁ হেল্ল' অঁ হয়
শুনিছানে আপুনি?
অ অ শুনি পাইছো শুনিছো দে।
অ
কি কৰি আছা? আপ
বহি আছো ৰ'ব, বহুত গৰম দিছে নহয়।
হয়, বহুত গৰম।
উম- উম ঠিক আছে তেনেহলে আজি আমাৰ আলোচনা কৰিবলগীয়া এ বিষয়টো আলোচনা কৰো
হয়, আলোচনা কৰিব পাৰিব দে হ'ব হয়।
আপ বৰ্তমান আশে -পাশে আপোনালোকৰ কি -কি খেতি কৰা হয়? যিহেতু এতিয়া বাৰিষাৰ বতৰ চলি আছে
হয়- হয় আমাৰ এতিয়া বাৰিষা বতৰত ধান, এতিয়া বিধান যেনিবা সেইটো ৰুই আছে
উম
অহ, বিদান ৰুই আছে আৰু ইয়াৰ পিছত আৰু বহুত খেতি কৰাইছে যেনিবা সেইটো, উম অ'জিকা ভো খাৱা বস্তুবিলাক অহ জিক অহ জিকা, ভোল আৰু কুমৰা, ৰাঙালাও আৰু মেষ্টা পাত আৰু তিতা সেইটো জোথ
উম
আৰু ভেন্দি
উম
আৰু ভাতকেৰেলা
হয়।
কেৰেলা আৰু বহুত আছে আৰু বিভিন্ন বিলাকে বহুত শাক মানে এতিয়া আমাৰ বৰষুণ বতৰত হয়
হয়
হয়।
যেনেকুৱা সেইটো খাবা বহুত ভাল লাগে মানে সি যেনে ঘৰতে বনালি অহ যেতিয়া ৰুই যেনে এ সেইটো খালি বহুত ভাল লাগি মাই মানে ফল বিলাক মানে সেইটো দেহাৰ কাৰণে ভাল আৰু। হেল্দৰতে বহুত ভাল হয় আমাৰ মেডিচিন নেদা বস্তু না। সেইটো যেনিবা গোবৰ গোবৰত আমাৰ গুৰুত যেনে ঘৰতে সেইটোৱে মানে এ
বনায় আৰু যেনিবা ইয়াতে মানে ৰুই দিয়ে আৰু গাজটো মানে বহুত ভাল হয় মানে অহ গোবৰেদি সেইটো বহুত ভাল লাগে ভাল হয় মানে। ভাল লাগে যেনিবা ৰাঙালাওৱে আমাৰ বহুত ভাল হয় মানে খাবা কাৰণে। যেনে আলুয়েদি খাবা পাৰে আৰু মাছেদি খাবা পাৰে আৰু মাংসইদি খাবা পাৰে আৰু নিজে অকলে খাবা পাৰে আৰু সেইটো মানে বহুত টেষ্টি হয় আৰু আছে মেষ্টা টেঙা আছে বৰষুণ বতৰত পোৱা সেইটোয়ে খাবা গৰমত এতিয়া বহুত ৰ'দ দিচিনা ৰ'দত খালি মানে বহুত ভাল লাগে। ইয়াৰ মানে সেইটো মানে অহ হয় মাছতে খাবা পাৰে সেইটো অহ আৰু অকলে খাবা পাৰে মানে বহুত ভাল লাগে। দে আপোনাৰ ফালে কি কি এ শাক হয় বৰষুণ বতৰত সেইটো অকমান কব পাৰিব নেকি আপোনাৰ ফালেটো
অ ঠিক তেনেদৰে আপুনি কোৱাৰ দৰে আমাৰ ফালেও যিহেতু এতিয়া বাৰিষাৰ বতৰ চলি আছে সকলো মানে সকলো ফালে খেতিৰ খেতি বাতি কৰি থকাও যাইছে হৈছে ধান খেতি কৰি থকা হৈছ- মানুহ বিলাকে পেয়াক দি আছে আকৌ তুমি কোৱাৰ দৰে বাৰিষা বতৰৰ বিভিন্ন পাচলি যেনেকৈ কেৰেলা, ভাত- কেৰেলা, তিতা কেৰেলা, পানী লাও, ৰঙালাও। সেইবিলাক বিভিন্ন খাদ্য এইখিনি সময়তে উৎপাদিত হয়। আমি খাই কেনে বৰ ভাত, মাছ এইখিনি সময়ত যিহেতু বাৰিষাৰ বতৰ। পথাৰ বা ন নদী সেইবিলাকত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। সেই মাছ বিলাকেৰে সেই যা কিছুমান তুমি কোৱাৰ দৰে মেষ্টা বা জাল মেচা খাৰ মেচা তেনেকুৱা আঞ্জা বোৰ খাই বৰ ধুনীয়া লাগে।
হয়
হয় হয় খাৰ মিষ্ঠা। খাই নে আপুনি?
হয় মই খাই মই কেনেকুৱা বনাই সেইটো খাই। খাৰমিষ্টাটো
মেছাটো প্ৰথমে মাছকেইটা ভাজি লোৱা হয় বেলেগকৈ মেষ্টাখিনি তেল পিঁয়াজ জ্বলা দিকেনে ভাজি পানী দিয়া হয়। তাৰপিছত পানীত আকৌ মাজখিনি আঞ্জাত দিয়া হয় ঠিক তেনেদৰে বন- আমাৰ মেষ্টা আঞ্জাখিনি
অ হয় হয় হয় বহুত ভাল লাগে না খাবা।
হয় ভালে লাগে
অ হয় আৰু আপুনি জানে না সেইটো অ বৰষুণ বতৰতে পাই সেইটো বাহৰ গাজা। সেইটো জানটো সটো কেনেক ক বনাই আপুনি ক'ব পাৰিব নেকি অকমান?
অ, আপোনালোকে খায়নে সেইটো।
সেইটো খাই আৰু দিয়া আপুনি কবাচোন কেনেকুৱা খায়?
অ, আ আমাৰ ঘৰত বহুত বেছিকৈ সেইটো খোৱা নহয় কিন্- তথাপিও যেতিয়া কেতিয়াবা, কেতিয়াবা আনে। সাধাৰণতে কাট কাটি লোৱা হয়। সৰু-সৰুকৈ কাটিকনে কেতিয়াবা দালিত দিয়া হয়। নহ'লে বা এনেই কেতিয়াবা চব্জিৰ দৰেকেও খোৱা যায়। তেনেকুৱা বহুত বিভিন্ন প্ৰকাৰৰ নাজানো বাৰু আৰু কেতিয়াবা কেতিয়াবা আচাৰ প্ৰকাৰ আচাৰ যেনেকৈ বনায় আচাৰ ধৰণৰো খোৱা যায়।
হয়।
তোমাৰ আপোনালোকৰ আপোনালোকৰ ফালে কেনেকৈ বনাই?
হয়, সেইটো নে? অ সেইটো আমাৰ অ একদম বাৰে কাচাতে বনাই। কাচাতে খায় মানে বেছিকৈ আৰু আচাৰে বনাই খায় সেনেকুৱা আৰু।
অহ।
আম আমাৰতো সেনেকুৱা খায় যেনিবা সেইটো কাটি আনি অনাৰ পিছতে আৰু ত যিদিনা কাটিছে সিদিনাই খাই আৰু সেনেকুৱা। চাফা কৰি টুকুৰা-টুকুৰা কৰি সেনেকুৱা খাই যেনবা। সেই- টো পিঠাগুুৰৰ লগতে খায় আৰু সেই- মাহৰ দালিৰ লগতে খাই সেনেকুৱা খায় আৰু মানে খাৰ দি খায় আমাৰ। সেনেকুৱা। অ, অ, অ, অ। যেনিবা সেইটো পিঠাগুৰু অলপ পিঠা গুৰু আৰু বাহৰ গাজা আৰু সেই মাংস বহি লগত। বহুত ভাল লাগে মানে, টেষ্টটো মানে, ফভাৰটো বহুত ভাল হয় আৰু কেনেকুৱা বনাই সেইটো মই কমেণ্ট ক'ম আৰু না সেইটো যেতিয়া সেইটো আনিব যে কাটি আনিব বাহৰ গাজত টো কাটি আনিব ইয়াৰ পিছত যিদিনা কাটিব সিদিনাই খাই আৰু। মানে সেইটো আৰু কোনোবা, কোনোবা সেনেকুৱা কৰে যেনিবা ঘৰত এ দুই তিনি তিন দুই তিন আগতে মানে কাটি থৈ ইয়াৰ পিছতে খায়। মানে পানীত ভিজাই থৈ সেইটো খাই মানে সেনেকুৱাই কৰে কোনোবা কোনোবা। আমাৰ সেনেকুৱা নকৰে আৰু সেনেকুৱা যি দিনায়ে কাটে সিদিনায়ে আমাৰ খাই আৰু যিটো চাফা কৰিব কাটিয়া পিছত কাটি দিয়া পিছত। তে আনিব এঠি চাফা কৰিব ঘৰত টুকুৰা-টুকুৰি অলপ। কৰিব মানে সৰু-সৰুকে কাটি আৰু না ভাল যেতিয়া সেইটো নিমু যায় কিবা নিমু মচলা মছল। মানে ভিতৰত যায় সোমাই মানে টেষ্টটো ভাল হয়। সেনেকুৱা আৰু না। সেইটো আমি এনেকুৱা কাটি লওঁ ইয়াৰ পিছতে আৰু ইয়াত লগাব আৰু নিমখ, আৰু আহ খাৰ, সেনেকুৱা লগাই থৈ আৰু না। ইয়াৰ পিছতে লগাই থোৱা পিছত আৰু মাংস মাংসটো মুৰ্গী মাংস সেইটো মানে ভাজি লয়। ইয়াৰ পিছতে মানে ভাজি লোৱাৰ পিছত ইটো ভাজি লৈ আৰু থ'ব আৰু আৰু ইয়াৰ পিছতে সেইটো কৰে পিঠা গুৰুটো ভিজা পিঠাগুৰু মানে এই চাউলটো ভিজাই থৈ না। ইয়াৰ পিছতে আৰু কিবা এইটো হয়, পিঠা গুড়ো হয়, সেইটো মানে তেতিয়া সেই মাংসটো ভাজি লয়। সেইটো ভাজি লোৱা পিছত আৰু সেইটো বাহৰ গাজা দি বাহৰ গাজা একেলগে লগত মানে মিক্স কৰে সেইটো যেনিবা সেইটো ভাজি লৈ দুটাকে আহ ইয়াতে ভাজা ভাজি লোৱাৰ পিছত মানে সেইটো বাজৰ কাজাটো দিয়ে আৰু না। টো দে ইয়াৰ পিছত মানে পানী গৰম দিয়ে পানী গৰম দিলে মানে বহুত টেষ্টি হয় মানে আঞ্জাবিলাক পানী গৰম দিব লাগে সেইকাৰণে আমাৰ পানী গৰম দ ইয়াত তাৰ পিছত যেতিয়া বইল হয় না এইটো পানীতটো গৰম হাৰ পিছত বইল হোৱাৰ পিছত এই পিঠাগুৰিটো মানে লাৰি থৈ সেনেকুৱা মানে দ আৰু যেতিয়া ইয়াতে অহ সেইটোও হয় আঞ্জাটো হয় আৰু স যেনিবা ইয়াত আৰু ইয়াৰ দিয়াৰ পিছত যেনিবা নিমখ লাগছি ন না নাই সেইটো ঢালি দিয়াৰ পিছত যেনিবা থাৰ্টি মিনিটছ অ' ত্ৰিশ মিনিট বা বিশ মিনিট ত্ৰিশ মিনিট সেনো খোৱা পিছত মানে যেতিয়া অ ভালকে না জুইতটো মানে ভালকে দিবা লাগে আৰু না ইয়াৰ পিছত মানে বহুত টেষ্টটো বাঢ়ি যায় আৰু কোনোবা খাৰ লাগচি ন লগা নাই আৰু নিমখ লাগচি ন লগা নাই সেইটো সুদেই আৰু না ইয়াৰ পাছত উম কতটো হৈছে না উব নাই সেইটো অ কৰে ইয়াৰ পিছতে মানে ধুনীয়া আৰু আদা পাত নহ'লে সেনেকুৱা দ আৰু না ধুনীয়া দিলে ধুনীয়া পাল হয় সেনেকুৱা যেনিবা আদব পাত হলেও আদব পাত ভাল হয় মানে বহুত ভাল লাগে মানে খাবা সেনেকুৱা বনে আৰু
মই এতিয়া নতুনকৈ ব বাঁহৰ গাজা ওলাবৰ সময় হৈছে ন
হয় হয়
অ অ বৰষুণ বতৰ যেতিয়া হয় তেতিয়া ওলাই নহলে।
হয় হয়
আমাৰ অসমত প্ৰধানকৈ এ কৃষিৰ উম বে কৃষি বৃত্তিৰ লগতে জড়িত হয় তাৰ লগতে বিভিন্ন ধৰণৰ খেতি কৰা হয়। মৰাপাটৰ খেতি, কুঁহিয়াৰৰ খেতি, খেতি কল কলৰ বাগানসমূহ পাতা হয় লগতে প্ৰত্যেক প আমাৰ অসমৰ যোনখিনি উত্তৰ পূৰ্বাঞ্চলৰ ঠাই আছে। সেই খিনি প্ৰত্যেক খিনি ঠাইতে আমাৰ ধান খেতিয়ে কৰা হয়
হয় হয় হয়
কিছুমান হ উপৰিয়া সে সৰিয়হ খেতি, মচুৰ দাইল, মাহ খেতি সেইবোৰো সমানে কৰা হয়। আকৌ পাহাৰীয়া অঞ্চলবোৰত ঝুম খেতি কৰা হয়।
হয় হয় হয়
আকৌ মাছ বা তেনেকুৱা খেতিবিলাক আমাৰ ইয়াতেও খুব পৰিমাণে হোৱা দেখা যায় যিহে তু ওচৰে পুচৰে নদী খাল বিল বিলাক খাল বিল বিলাক পোৱা যায় অত্যাধিক পৰিমাণে নদী এই আমাৰ অঞ্চল বিলাকতে আছে সেইকাৰণে মাছ বা তেনেকুৱা খে মাছৰ খেতিও ইয়াত যথেষ্ট পৰিমাণে দেখা
হয় হয় দেখা যায় হয় আমাৰ অসমত বহুত মাছ কেতিয়া আছে মানে প পুখুৰী আৰু না সেইটো অ বহুত ফিচাৰি ফিচাৰিছ বিলাক অ বহুত। থ্ৰিটো বেনিফিট হয় মানে
উম
হয় হয় বহুত
আকৌ
হয় আমি আলোচনা কৰা এইখিনিতেনে
অহ ঠিক আছে হ'ব তেনেহলে অ অহ ভাল লাগিছে। ঠিক আছে।
অঁ অঁহ দে সমাপ্ত কৰিম আৰু ধন্যবাদ